হেল্ল'।
হেল্ল'
হেল্ল'।
কোৱা?
শুনি আছা?
অ', শুনি আছো কোৱা? মোৰ ঘৰ তোমাৰ যোৰহাট থাকো গুৱাহাটী। তোমাৰ? যোৰহাটত যোৰহাট কত?
অঁ', অঁ'মই মোৰ গুৱাহাটীতে।
অ', গুৱাহাটী ক'ত?
মই শান্তিপুৰত থাকো।
অ', হাতী গড়। মই উলোবাৰী। উম' উম' তুমি পঢ়ি আছা নে জব কৰি আছা?
মই ডিগ্ৰী কমপ্লিট হ'ল তোমাৰ?
অ' মই এই জব কৰি আছোঁ। মই এই এইটো তোমাৰ ৰিয়েল ইষ্টেটৰ হয়।
আচ্ছা
উম' কমপ্লিট হ'ল মানে, ক'ত পঢ়িছিলা?
মই মানে বিচাৰি আছোঁ। অ' অ' আছাম ডনবস্কু ইউনিভাৰ্চিটি।
আছাম ডনবস্ক ইউনিভাৰ্চিটি, এইটো মাহত এই এইটো মাহতে কমপ্লিট হ'ল, যোৱা মানে এইটো মাহতে-
উম' উম' উম এইটো মাহতে মানে লাষ্ট ইয়েৰ হ'ব লগা আছিল। মানে মোৰ একবছৰ ড্ৰপ আছিল। তোমাৰ হায়াৰ ছেকেণ্ডেৰীতে দপ লৈছিলোঁ। পাছ কৰি কিনে, তাৰপিছত সেইটো কাৰণে একবছৰ লেট হ'ল।
আচ্ছা। ষ্টিম টো কি আছিলে?
মোৰ কম্পিউটাৰ এপ্লিকেশ্যন, মানে বি চি এ।
অ' বিচিএ এ কম্পিউটাৰ এপ্লিকেশ্বন বিজনেছ।
হা
বিচিএ মানে এইটোয়ে তোমাৰ ব্ৰেচলেটৰ অ' কম্পিটেৰ এপ্লিকেশ্বন। অ' আচ্ছা।
বাকী ঘৰত কোন কোন আছে?
মোৰতো ঘৰত জইণ্ট ফেমিলি তোমাৰ মা আছে, দেউতা আছে। আইতা, খুড়া-খুড়ী আৰু ল'ৰা-ছোৱালী আৰু মই। অ' জইণ্ট ফেমিলি হয়।
আচ্ছা।
অ'
বাকী এনেই মোৰ ঘৰত সৰু দিয়া। বা আছিল এজনী বিয়া হ'ল, তাৰপিছত মা আৰু দেউতা আছে মই অক'লে।
আচ্ছ আচ্ছা। এই ঘৰত থাকি পঢ়িছা নাই পিগী?
অ' মই ঘৰতে, এতিয়া ৰেণ্টত থাকো বাৰু।
আচ্ছা, আচ্ছা, আচ্ছা।
উম'
অ' এনে চিনাকি কোনোবা পি জি আছে নেকি? মানে ডাবোল চেয়াৰিনত থাকিবলৈ মানে ফাইভ পাৰ্চেন্ট ফাইভ থাউজেণ্ডকে লোৱা এনেকে পি জি।
মানে বুজা নাই, কোৱাচোন।
মানে-মানে, আমি দুজন আছো ন। ত' মানে এই পি জিখন চেঞ্জ কৰিম মানে বাজেটটো বহুত মানে অঁ, এইট থাউজেণ্ডক হয় ইয়াত। ত' মানে আমি এনেকে বিচাৰি আছো মানে হা
উলু বাৰীত প্ৰাইচটো সিমানে থাকে আঠ হাজাৰ ন হাজাৰ এনেকৈ থাকে।
নহয়-নহয় উলুবাৰী নহ'লেও হ'ব মানে চাংমাৰি লাগে মোৰ নহ'লে গণেশগুৰিত। মানে ফাইভ ফাইভ থাউজেণ্ড ফাইভ হাড্ৰেড বা ফাইভ এনেকে হলে মানে মানে দুজন থাকিম আমি শেয়াৰিংত পাৰ পাৰ্চন ফাইভ থাউে ফাইভ হাড্ৰেক হ'লে। মানে এনেকে বিচাৰি আছো মানে আমাক লাগে এক তাৰিখত মানে চেঞ্জ কৰিব বিচাৰি আছো মানে ৰুম।
মানুহ চাই আছে মানে।
মানুহ চাই থাকা নাই মানে পি জি চাই আছো মানে মানুহতো আছে মোৰ লগৰ ৰুমমেটটোয়ে থাকিব।
অঁ পি জি তোমাক সেনেকে নাৰাখিব চাগে মানে এটা ৰুম সিহঁতেতো। পি জি বিলাকতো আজিকালি তোমাৰ বেড হিচাপতহে দিয়ে।
অ সেইটোয়ে নহয় নহয় এইেটোয়ে কৈছো পাৰবেড হিচাপে মানে তোমাৰ ফাইভ থাউজেণ্ড ফাইভ হানড্ৰেড। কে হলেও মানে খোৱা বোৱা লৈ। উম
আজিকালি আৰু জানাইচোন চব চবতে ব্যৱসায়। সেইটোৱে আৰু।
মই এটা পাইছো মানে ত্ৰিপুল বেডৰ হয় খালি। গণেশগুৰিত পাইছো ট্ৰিপুল বেড হয় এইটো ফাইভ থাউজেণ্ড ফাইভ হানড্ৰেদকে মানে।
অঁ এয়া তোমাৰ অফিচ ক'ত আকৌ,
মোৰ অফিচ উলূবাৰী।
উলুবাৰীতে ৰীয়েল ইষ্টেতৰ মানে কি কাম এনে? ব্ৰ'কাৰ টেগত নেকি নাই গম পাইছোঁ ব্ৰ'কাৰ টেগত নেকি?
নহয় নহয় ন মই চাইড চুপাৰভাইজাৰ হয়।
চাইড চুপাৰ ভাইজাৰ অ,
অ
কিবা ডিগ্ৰী কৰিছিলা নেকি?
উম উ
ডিগ্ৰী পাছ নেকি তুমি?
মই অ বি কম পাছ বেংকিঙত, বেংকিং অ বেংকিঙতে মেজৰ আছিলে।
অঁ কমাৰ্চত আছিলে মানে,
অঁ
মই ছাইন্সৰ আছিলোঁ পিছত কম্পিউটাৰত গুচি গ'লোঁ।
আচ্ছা মই এই তোমাৰ প্ৰথম দুবছৰ বেংকতে কৰিলোঁ।
আই চি আই চি বেংকত কৰিলো। এজ এ এচিষ্টেন মেনেজাৰ ই এম‌ ওৱানত আছিলো মই।
উম
তাৰপিছত ডেপুটি মেনেজাৰ হৈছিলো নেক্সট ইয়াৰ এবছৰ কৰিলো তাৰপিছত মানে, অৰুণাচল ট্ৰানঞ্চফাৰ দি আছে বুলি, এৰিলো তাৰ পিছত এৰাৰ পিছত মই জালুকবাৰীত কৰিলো তোমাৰ এ আঠ মাহ।
গুৱাহাটী আহি কিনে জুকবাৰীত কৰিলো নমাহ। তোমাৰ এচ বি এফ চি ফাইনেন্স লিমিটেড। এচ বি এফ চি ফাইনেন্স লিমিটেড যোনটো গ'ল্ড লোনৰ হয় এইটো ব্ৰাঞ্চ চেলছ মেনেজাৰ আছিলো মই নমাহ।
উম চেলচ্ মেনেজাৰ।
উ ব্ৰাঞ্চ চেলচ্ মেনেজাৰ মানে মোৰ আণ্ডাৰত টিম থাকে।
অঁ অঁ
এছ ও কেইটা থাকে চেলচ্ অফিচৰ কেইটা থাকে।
উম ফাইনেঞ্চৰ কাৰণে,
ফাইনেন্সৰ মানে গল্ডলোন তোমাৰ গল্ডলোন ফাইনেন্স গল্ড লোন‌ কৰাব।
গোল্ডলোনটো অ।
উম! আৰু তোমাৰ এতিয়া বৰ্তমান এইটো কৰি আছোঁ।
এনেই ৰিয়েল ষ্টেটত বেলেগ আৰু কি-কি কাম থাকেনো এনেই?
ৰিয়েল ষ্টেটত তোমাৰ কি চেলচ মেনেজাৰ থাকে। আৰু তোমাৰ ছাইট চুপাৰভাইজাৰ থাকে, ইঞ্জিনিয়াৰ থাকে।
অঁ! মানে প্ৰপাৰ্টি ডিলিং কৰা আৰু পুৰা ছাপ'জ মাটি এইবিলাকত।
নহয়-নহয়, মোৰ প্ৰপাৰ্টি ডিলিং নহয়, মোৰ যিমান চাইটৰ কাম হৈ থাকে
সেইবিলাক চেক কৰাটো।
পিনে চাব লাগে। কোনোবা লেবাৰ কাম কৰা নাই তহাঁতক ধমকি দিব লাগে, তাত কাম কৰা লাগে, মানে
মানে
মে যোন মানে মালিক হয় অনাৰ হয়
হুম!
তেখেতৰ মানে তেখেতৰ এইটো মানে বিয়াপত মই অনাৰ।
অঁ ভালে চোন।
অঁ! তোমাৰ বিয়াপতটো অনাৰ।
হা!
আৰু তোমাৰ সেইটো কৰিব লাগে, সেইকেইটাই কৰিব লাগে মানে তাত।
উম! এনেই কেনেকে পালা জবটো?
হুম!
জবটো কাৰ ৰেফাৰেঞ্চত পালা?
বুজা নাই, বুজা নাই।
মানে জবটো বোলো কাৰ থ্ৰৰে পালা সেইটো সুধিছোঁ।
মই জব কাৰো থ্ৰোৰ দি নাপাওঁ, মই নিজৰ কেপাচিটিত যাওঁ ওলাওঁ।
নহয়-নহয় সেইটো সোধা নাই, নহয়-নহয় মই সেইটো সোধা নাই মানে কেনেকে বিচাৰি পালা মই সেইটো সুধিছোঁ?
বিচাৰি কেনেকে পালো?
অঁ! কেপাচিটি নিজৰ কেপাচিটি পাব বেলেগেতো সহায় নকৰে মোক সেইটো জানো। স্কিলছ তটো নিজৰে লাগিব।
বিচাৰিটো মই নিজে পালোঁ।
অনলাইনতেই?
নাই-নাই অনলাইনত নহয়, অনলাইনত নহয় এইটো তোমাৰ মই এই দেউতাৰ মানে এইটো হ'ল।
অঁ-অঁ! মানে মইও মানে এপ্লাই কৰিছিলোঁ কিছুদিন আগত লিংকডিনত। সেইটো কাৰণে সুধিলোঁ কথাটো ৰিয়েল ষ্টেজত মই এপ্লাই কৰিছিলোঁ।
হা!
অঁ! ৰিয়েল ষ্টেটতেই। খালী প'ষ্টটো কি আছিলে পাহৰিলোঁ মনত নহ'ল। সেইটো কাৰণে সুধিলোঁ কেনেকৈ পালা?
হা! হেল্ল'?
অলপ নেটটো শ্ল' চাগে, তোমাৰ ভালকে শুনা নাই।
কৈছো যে যোনটো কৈছো ন।
হম।
হেল্ল'?
উম' নিচ
হেল্ল'? অ', ছাইট চুপাৰভাইজাৰ যোনটো হয়, অ' ছাইট চুপাৰভাইজাৰক পষ্ট এটা আৰু এটা খালী আছে মানে। হেল্ল'? হেল্ল'? সেইটোৱে তোমাৰ ছাইট ছুপাৰ ভাইজাৰ পষ্ট এটা খালী আছে বুলি কৈছো।
তে মা। ছাইট ছুপাৰ ভাইজাৰ গাড়ী চাড়ী লাগিব নেকি মোক তাৰ কাৰণে।
কি কৈছা?
হা হা হা।
ছাইডত যাব কাৰণে বোলো তোমাক টু হুইলাৰ নালাগিব নেকি লগত?
অ' টু হুইলাৰ লাগিব।
হেল্ল'?
অ' টু হুইলাৰ লাগিব বোলো।
কি যে এনেকোৱা নাট।
হেল্ল'?
হেল্ল' অ'। অ', এ নেটৱৰ্কটো বহুত বেয়া।
উম' টু হুইলাৰ লাগিব তোমাৰ, টু হুইলাৰ নহ'লে নহয় ন।
চাইডৰ কাম সেইটো কাৰণে সুধিছোঁ মই।
উম'।
ছাইডৰ কাম ন সেইটো কাৰণে সুধিছোঁ বোলো।
অ', অ'।
এনেই গুৱাহাটীত ভিতৰতে থাকে নে, বাহিৰতো যাব লাগে।
গুৱাহাটীৰ ভিতৰতে।
গুৱাহাটীৰ ভিতৰতে থাকিব লাগে, তোমাৰ হৈ গল, এতিয়া মই কৰো ৰ'বা।
অঁ', অঁ'।
উম।